হম। হেল্ল' অ পাইছো-পাইছো কি কৰি আছিলা? এ সিহঁতে শুই আছিলে উঠিছে আৰু।
আচ্ছা-আচ্ছা অ' তাকে তোমাৰ ভূতৰ কথাৰ ওপৰত। কিমান ইন্টাৰেষ্ট আছে ভাল পোৱা নে মানে ভূতৰ কথা শুনি ভাল পোৱা নে?
ভালতো পাওঁৱেই কিন্তু মই নিজে এক্সপিৰিয়েঞ্চ কৰি পোৱা নাই মোৰ মানে বিৰাট ইচ্ছা আছে।
হে তেৰিকা নে- পাই দে।
মানে মই শুনো মানে ৰিচেণ্টলি মানে কি হ'ল। এই কেইদিনমানৰ আগতেই। মানে বেছি দিন হোৱা নাই হয়তো। চাৰিদিন বা পাঁচদিন হ'ব। এওঁ মানে মোক কৈছে। কৈছে ৰুমটো ইমান বেয়া। গোন্ধাইছে ৰাতি এঘাৰটা বাজি গ'ল। বাৰটামান বজা এনেকুৱা সময়। ভিতৰত আৰু পিছে ৰুমটো ইমান বেয়া। গোন্ধাইছে তেনেকৈ গোন্ধ পোৱা নাই মানে মই একো গোন্ধ পোৱা নাই। পিছে ইমান বেয়া গোন্ধাইছে। যে মই বোলো ৰুমটো চাগে বন্ধ কৰি থোৱাৰ কাৰণে গেছ হৈছে। সেইকাৰণে গোন্ধাইছে চাগে কৈছে- নহয় সেইটো গেছ। গেজ গোন্ধোৱা নহয় মানে কিবা অদ্ভুত মানে কিবা মানে হজমুলা খালে যেনেকুৱা গোন্ধ এটা আহে। সেই তেনেকুৱা নিচিনা মোক কৈছে তুমি সাজমোলা খাইছা সি ৰাতিখন মই ক সাছ মেলা খাম নায়ো বো খাবলৈ মানোব একো গোন্ধ পোৱা নে শই থাককা সেই বুলি ক'লে তেওঁ শুলে শুৱাৰ পিছত তেওঁ মানে এনেকুৱা বোলে তেওঁ ৰাতিপুৱা কৈছে আৰু কৈছে এনেকুৱা লাগিছে মানে তেওঁৰ হেৰি হৈছে কি মানে হেঁচা মাৰি ধৰা নিচিনা মানে উটখন মানে বেকা হৈ গ'ল তেওঁ মানে মেলিব পৰা নাই যেনে তেনে মানে এটা চকু মেলি দিছে মলাৰ পিছতে নাইকিয়া হৈ গ'ল মানে সেইখিনি মানে ধৰাটো একো নাইকিয়া নাইকিয়া হৈ গ'ল তাৰপিছত কৈছে একদম ধহাবলৈ বহুত বেয়া বনাইছে তাৰপিছত মোবাইলতে মানে এনেকুৱা হনুমান চলিচা বা এনেকুৱা কিবা মানে লগাই দিয়ে লগাই দিয়ে সেয়া মই গম নাপাওঁ দেই স লগোৱাৰ পিছৰ পৰা লাহে লাহে লাহে লাহে লাহে অকণ অকণকৈ গোন্ধটো মানে নোহোৱা হৈ গ'ল ৰাতিপুৱাোই আছে সেয়া মই কাহিনী নিচিনাকৈ শুনি আছোঁ বাৰু ম তে মই এক্সপিৰিয়েঞ্চ কৰিব বিচাৰো তাৰো কিন্তু মানে পোৱা নাই কিন্তু মই পাইছো এই এক্সপিৰিয়েঞ্চ বুলিও নহয় এক্সোৱুৱেলি মই সপোন বুলিহে মই মানে ভাবোঁ
অ কত ইয়াত নে নে বাহিৰত তোমাৰ তাত
হয় নাই মোৰ হাজবেণ্ডৰ ঘৰত
অ আচ্ছা আচ্ছা নহয় মই মই ইনষ্টাটে হয় মানে কি মই শুনি ভাল পাওঁ মানে ইষ্টৰিবলাক লৈ ভাল পাওঁ এনেকুৱা জীৱনত মই কে এতিয়াও আশা নকৰো যে এনেকুৱা কিবা এক্সপেৰিয়েন্ঞ্চ হওক নালাগে সেনেকুৱা এক্সপেৰিয়ে সৰু কালৰএক্সপেৰিয়েঞ্চদেই ন থকা নহয় এক্সপেৰিয়েঞ্চ থিক মানে এজেকলি ধৰা ফেচটু ফেচ টাইপ নহয় অলপ বেলেগ ধৰণৰ তামানে ঘটনা এনেকুৱা তাৰ মানে তেতিয়া চাগে আমি হে আছিলো উম স্কুলত পঢ়ি আছো নেকি খুব সম্ভৱ নহ নহ'লে বা স্কুলৰ পৰা জাষ্ট উঠি আহিছো এনেকুৱা কিবা হ'ব মানে জাষ্ট কলেজ সোমাইছো এনেকুৱা কিবা এটা হ'ব চাগে মই পাহৰিছো একজেক্টলি কেতি আছিলে আহ কিন্তু দাদা তাৰমানে কলেজত দাদা কলেজত অ ত' সি মানে তাৰ ৰুমতটো বেলেগ হয় তাৰপিছত মোৰ ৰুমটো থাকে ইফালে মা দেউতা ভন্টিক সিফালে বেলেগ ৰুমত খুৱে তাৰমানে মই মাজৰ ৰুমটো শো আও তাৰ ৰুমত আৰু আমাৰ মানে দুইটা ৰুমৰ কানেকচন আছে এখন দৰ্জা আছে চ' মানে কি হয় দৰ্জা মানে অপেন ৰাখে খোলা থাকে দৰ্জাখন আৰু এইফালে একো ব্লকেজ নাথাকে মানে অপেন থাকে আৰু অ মানে সেইটোৱে ৰুমে হয় ভিতৰ ভিতৰে কেইটা ৰুম আমি এক্সক কৰিব পাৰো আৰু এনেকুৱা নিচি
অ আচ্ছা আচ্ছা
তাৰ পিছত কি হ'ল তাৰমানে সেইদিনাখন আহ চবে শুই আছে ৰাতি তেতিয়া তাৰমানে সি তাৰমানে নিজৰ মূমৰ পৰা একদম চিঞৰি বাখৰি ওলাই আহিছে যে আমোৰ ৰুমটোদি সোমাই তাৰমানে দেউতাহঁতৰ ৰুমৰ দৰ্জাখন ঢকিয়াই দিছে। ত' মোৰ ৰুমতে দেউতাহঁতৰ ৰুমৰ দৰ্জাখন আছে ন, অ' তাৰ পিছত মইও মানে উ-বস্তুটো তৎক্ষণাত হৈ গ'ল ন ৰাতি শুইে আছে জলা-কলা লাগি আছে তৎক্ষণাত হৈ গ'ল। মইও উঠি কান্দি-কান্দি ময়ো মানে দৰ্জাখন ভূকিয়াইছো। ইতিমধ্যেই গম নাপাও যে কি হৈছে, মোৰ লাগিছে যে ৰুমটোত কিবা এটা আছে, সেইকাৰণে সি তাৰমানে এনেকে আহিছে। তাৰপিছত দেউতা দৰ্জাখন খুলিছে, দেউতাৰ আৰু চকু একদম ৰঙা একদম ধল ঢুলীয়া হৈ গৈছে চকু মানে কি হ'ল! কি হ'ল বুলি মানে চবেই ভয় খাইছে। উম চবে ভয় পাইছে তাৰমানে। তাৰপিছত আৰু সেনেকে গ'ল, আমাৰ মানে দেতা যদিও অ' মানুহজন বহুত ষ্ট্ৰং হয় বাহিৰৰ পৰা, ভিতৰৰ পৰা সিমানেই বেছি কোমল হয়। তাৰ মানে, মানে সেই নাৰিকল বুলি কয় যে সেই কাইণ্ড অফ নাৰিকল টাইপৰ। কিন্তু মা হ'ল একদম মানে কঠুৱা টাইপৰ। একদম কঠিন মানে, তেওঁ মানে এইবিলাক খাতি ন কেৰেপো নকৰে তাৰমানে এনেকুৱা নিচিনাকন, যদিও মাক লাগে কোমল নিচিনা গৰাকী উল্টা তাৰমানে। অ' সেই গো গুটিটোৰ নিচিনা, গুটি বাহিৰৰ ভাগটো যিমান টান থাকে ভিতৰৰ ভাগটো কোমল থাকে ন, এতিয়া উল্টা কৰি দিয়াত
অ' বুজিছোঁ, উম।
তাৰপিছত আৰু, আহ দেতা, মই আৰু সি মানে, ভয়তে ৰখি আছো মায়ে কৈছে কি হ'ল বুলি মায়ে আগুৱাই গৈছে, তাৰমানে একদম। মানে মাৰিব তাৰমানে মানে আৰু সেনেকে বুলি আগুৱাই গৈছে মায়ে। তাৰপাছত লাহে-লাহে দেউতাও গৈছে বাৰু। তাৰপিছত দাদাক সুধিছে বোলে কি গ'ল এনেকে। ত' সি কৈছে তাৰ ৰুমেদি মানে এখন খিৰিকী দেখা পাই থাকে।
অ' অ'।
টো মানে, বহুতে কয় ন পৰা-পৰি এনেকে কিবা যে কয় যে, বিয়া নোহোৱা ল'ৰা-ছোৱালীক ধৰে এনেকে বুলি কয় যে। অ ছোৱালীক ধৰে পৰা, ল'ৰাক ধৰে পৰী এনেকুৱা টাইপৰ যে কয় নহয়! ত' সি মানে কৈছিলে আৰু যে, উম খিৰিকীখনৰ ঠিক লগতে তাৰমানে, আহ দুগৰাকী লেডী এগৰাকীয়ে মানে ইয়ং লেডী তেওঁ মানে চুলি-তুলি মেলি পেলাই কান্দি আছে আৰু আনগৰাকী পিছফালে আছে অল্ড লেডী, মানে একেবাৰে বয়সস্থ ত' বুঢ়ী মানুহ ধৰা। বুঢ়ী মানুহগৰাকী মানে ইয়াং যিগৰাকীক মানে তেওঁক সান্ত্বনা দি আছে এনেকুৱা চামথিং কিবা এনেকুৱা
মানে দেখা পাইছে মানে তেওঁ?
দেখা পাইছে, সি দেখা পাইছে তাৰমানে আমাৰ দাদাই দেখা পাইছে তাৰমানে। দেখা পাইছে সি তাৰমানে একো ক'ব নোৱাৰা হ'ল সি দৌৰ মাৰি আহিছে সেইটো বস্তু, এ দেখি পেলাই। আহ তাৰপিছত আৰু আহ এইটো কথা হ'ল, তাৰপিছত কৰিলে কি মই, সি আৰু দেতাই একেটা ৰুমত শুলো। অ' নহয়-নহয় মই, ভন্টি আৰু দেতাই একেটা ৰুমত শুলো। আৰু সি আৰু মা সেইটো ৰুমত শুলে, যিটো ৰুমত এইটো কাণ্ডটো হৈছে তাৰমানে, তাৰ ৰুমটোতে। সেই শুলে, গ'ল কথা তাৰ পাছত পিছদিনাখন মানে আইতাক ফোন কৰিছে আমাৰ আইতাহঁত আকৌ মায়ং ফালৰ মানুহ হয়। অ' আৰু আইতাই মানে বহুত বিদ্যা জানে। সঁচা কথা ক'বলৈ গ'লে ভাল বিদ্যাখিনি দেই সেই কলাবদ্যাখিনি নহয় তাৰমানে ভাল, এই আগতে যে মানুহবিলাকে যে অ' মানুহবিলাকে এইদাৰ শাক কাঁইট লাগিলে ডিঙিত ধৰা কাঁইট লাগিলে, এনেকে হাতটোৰে দি দিয়ে কি জানো
অ নাই নাইকিয় হৈ হৈছে অ আছে আছে আমাৰো মোৰো এবাৰ সৰুতে তেনেকে কৰিছিলে কাৰণ কলপাত এখন দি পেলাই মিঠাতেল দি মোক শুঙিব দিলে নাইকিয় এতিয়া হয় গ
অ কিবা আচৰিত ননো বস্তোবিলাক মানেও যদিও বি বিশ্বাস কৰিবলৈ মন নাযায় কিন্তু বিশ্বাস কৰা টাইপৰ হয় ন কাৰণ তুমি দেখিছা মোৰ নিজৰ হওঁতেও আইতাই তেনেকে কৰি দিছিলে ধৰা দেখিছো মই আহ ত' আইতাৰ তাৰমানে সেইখিনি গুণ আছে যেনেকে তোমাৰ পাইলছৰ কাৰণে ঔষধ দিছিলে ধৰা এই তিনি পালিৰ ঔষধ দুপালিতে ভাল হয় এপালিতে ভাল হয় এনেকুৱা টাইপৰ তাৰমানে সেইখিনি বিদ্যা আছিলে আৰু জানে জানে জানে উম কিন্তু সেইখিনি বিদ্যা আমাৰ পালেহে নাহিল লেগে তাৰমানে গম পাইছ ন সেইখিনি বি আমি ল'বগে নোৱাৰিলো তাৰমানে কিন্তু বহুত মানে একদম প্ৰয়োজনীয় বিদ্যা সেইখিনি আৰু ধৰা ত আইতা ভাইক আছিলে আমাৰ কাৰণে মামা কাকা হব আৰু অ ত' তেওঁ তাৰমানে সেই মায়ঙৰ মানুহতটো তেওঁ তাৰমানে ভালকে বহুত খিনি বিদ্যা জানে আৰু এয়া সৰু সুৰা খুচুৰা খুচুৰা এনেকুৱা ধৰণৰ বিদ্যা বিলাকো জানে তাৰমানে তেতিয়া কিবা এটা কাৰণে আইতা আৰু মামা কাকা আহিছিলে নে এইটো কথা সংক্ৰান্ততে আহিছিলে নেকি চাগে মাহঁতে ফোন কৰোতে আহিলে আহি মামা কাকাই তাৰমানে আমাৰ দাদাক গোঁসাই ঘৰতে বহাই গোসাই ঘৰত অকন পূজা পাতল এনেই গোস খাই আমি যেনেকে চাকি গছি জ্বলাও ধূপ জ্বলাও এনেকে সেৱা সত তাৰ পৰি তাতে এডাল কলা সূতা এডাল আনিব দিলে কলা সূতাডাল উম মানে এ কলে কি সেইডাল সূতা মানে তাক কঁকালতে বান্ধি থাকিব দিছিলে সেনেকুৱা কলে আৰু অ তাৰ পিছত কৈছে যে এই সূতাডাল আহ যেতিয়ালৈকে কাম কৰিব যেতিয়ালৈকে সেই সূতাডালত চোৱা নালাগে সেনেকে বুলি কৈছে সেইদিনাখনৰ পৰা সি কিন্তু কেতিয়াও দেখা নাই কিন্তু এটা একদম আছে আচৰিত কথা তুমি চাবা আমাৰ কাকা ঢুকাইছে হা তাৰ পিছতেই আমাৰ কাকা ঢুকাইছে মোৰ মনত পৰিছে হেৰি কলেজ যোৱা নাই দিয়া স্ পঢ়ি আছো তেতিয়াও আহ আমাৰ কাকা ঢুকাইছে কাকা ঢুকাইছে সেইটো কেঁচা সূতা আছিলে একদম কেঁচা সূতা নতুন সূতা ন দিছে মাত্ৰ কেইদিন মৰ পিছত আমাৰ কাকা ঢুকাইছে কাকা ঢুকাওতে তাৰ মানে কি হল অ কথা নাই বতৰা নাই এনেই ধৰা আমাৰ ই আকৌ অ ভগৱানৰ প্ৰতি অলপ বেছি তাৰ ভক্তি গতিকে সি তাৰমানে সেনেকে কিবা সেৱা কৰিব যাওঁতেনে বাথৰুমত তেনে কিবা এটা কাৰণে তাৰমানে এই আ আঙুলিটো মানে জাষ্ট সুতাডালত লাগিছিলেহে সূতাডাল নিজে নিজে ছিগি গৈ মানে কেঁচা সুতা ন ডাঠ টান সূতা সেইটো আঙুলি লাগি যে ছিগি যাব সেইটো মানে একদম সপোনৰ গোচৰ সেইটো হ'বই নোৱাৰে তাৰমানে কিন্তু সেইটো সেইদিনাখনৰ পৰা আকৌ অকমান অকমান এনেকুৱা এনেকুৱা মিহি মিহিকে সি কিবা কিবি অলপ ফিল কৰে তাৰমানে এইটো এটা ঘটনা হৈছিলে যদিও আহ
এবাৰ এবাৰ মানে নহয় মই মানে এনেকুৱা কিন্তু সৰু সৰু এনেকে মই দুই তিনিবাৰমান ফেচ কৰিছোঁ বাৰু দেই মই যেতিয়া মই বিয়াৰ আগততো বাৰু তেনেকুৱা পাইছোঁ বাৰু এটা টেষ্ট হৈছে মোৰ লগত কিন্তু বিয়াৰ পিছতে মানে মই। যেতিয়া বিয়া হৈ আহিছো। অ' ধৰা এসপ্তাহ মান গৈ। পিছে নে তেনেকুৱা হ'ব চাগে দেই। এ মই মানে দুইজন এক। একেলগে শুই আছো। তো সেনেকে উশাহ ঘন- পককে মানে মোৰ এনেকুৱা লাগিছে আঠুৱা খনেদি মানে একদম চুলি মেলি আউলি। আউলি মানে একদম বতাহত যেনেকে চুলিডাল উৰি থাকে। তেনেকুৱাকে মানে এ হেৰি মানুহজন। মানে মোৰ ফালে আহিব লৈছে জাষ্ট। লওঁতে মই মানে এনেকুৱা চিঞৰিছো। অ' মই এনেকুৱাকে চিঞৰ মাৰি দিছো এওঁ মানে সুধিছে হ'ল কি? মানে চিঞৰি মই বহি গলো। তাৰপিছত মই বোলো এনেকে মই দেখিছো। আ মানুহ এজনী মানে এনেকে দেখিছো বগা ড্ৰেছত। কিন্তু দেই মানে মোক। মুখখন মই ধৰিব নোৱাৰিলো যে বুঢ়াই নে ডেক- গাই। কিন্তু মানে চুলি খিনি একদম পুৰা মেলি বতাহত যেনেকে। উৰি থাকে চুলিত। ট' টিভিত যেনেকে দেখাই তেনেকৈ নিচিনা মানে জাষ্ট আঠুৱাখন দাঙি মোৰ ফালে। আহিছিলে। ত' মই সেই চিঞৰ মাৰি উঠিলো যে। সেইদিনাখনৰ পৰা কিন্তু মই আজিলৈকে ইয়াত মানে তেনেকুৱা একো এক্সপেৰিয়েঞ্চ কৰা নাই। সেইটোৱে আছিলে মোৰ ইয়াত বিয়া হোৱাৰ পিছত ফাৰ্ষ্ট, উম।
অ' এইটো কাৰণে কিবা কৰিব পৰা যায় নেকি? কেইবাৰ -
নাই, নাই তাৰ পিছত তেওঁ সেই সৰিয়হ দিলে যে। হেৰি সৰিয়হ মানে তেওঁ মাৰ পৰা লৈ পেলে। সৰিয়হ অলপ ধুনীয়াকৈ ছটিয়াই দিলে তাৰপিছত। তো এই সৰিয়হৰ টোপোলা যে সৰু, সৰুকে। নহৰু লগত তেনেকৈ মানে দৰ্জাৰ হেৰি। ওপৰত আৰু এনেকে ৰুম টোত মানে তিনি চাৰিটা চুক মানে ক'বাত কোৱাত আছে মানে আৰু বিচনাখনৰ তলত মানে লোহা হেৰি এখন আছে। কটাৰী এখন চুৰী কটাৰী যে তেনেকুৱা তেনেকুৱা এখন আছে। চ দাখি আৰু এবাৰ মোৰ খুৰা পাইছে হা আমি গাঁও ঘৰত মানে তেতিয়া মই বিয়া হোৱা নাই খুড়া ঢুকাইছে আমাৰ আকৌ অস্থিৰ লগতে লৈ নাহে জানো অস্থিৰ খৰি দিয়াৰ পিছত অস্থি লৈ আহে লৈ আহি পেলাই মানে ঘৰৰ বাউণ্ডেীতে ৰাখে মানে কিন্তু বাহিৰো নকৰে ঘৰৰ মানে সীমাত ৰাখে তেনেকে কিবা এটা কৰি ৰাখি ক'ত ৰাখিছে আমি নাজানো আমাক কোৱা নাই তাৰপিছত নকয় আৰু খৰি দি অহাৰ পিছত আমি চব তলত শুইছোঁ ঢালাই কৰি দেউতা আৰু আইতা আছিলে গতিকে তেওঁলোকক বিচনাত শুব দিয়া হৈছে দু তাৰ ৰূমৰ তেওঁলোক দুজন বিছনাত হৈছে মই, মা, খুৰী, ভাইটি আৰু ভণ্টী আমি তলত ধাৰাই পাৰি হুইছো ঠিক মানে ধৰা আৰু কাৰেণ্টো নাথাকে গাঁওঘৰত তেনেকে গাঁৱত আগ আগতে মানে এতিয়াও তেনেকুৱা সমস্যা আছেই তাৰপিছত লেম্প এটা জ্বলাই থোৱা আছে ৰুমটোৰ ভিতৰত লেম্প এটা জ্বলাই থ আছে যাতে মানে তিনিওটা ৰুমৰ ভিতৰ দি দৰ্জা আছে সেই তুমি কনছা তেনেকে ভিতৰ ভিতৰত দৰ্জা আছে বাহিৰেও দৰ্জা আছে
অ